অ এনে।
অ, অ।
কি কৰি আছ নো তই ঘৰত?
এ ঘৰত কি কৰিবি আৰু সাঁতুৰিছো, মাছ ধৰিছোঁ। এই পাছফলৰ পাছ পাছফালৰ পুখুৰীয়ে এটা। মানে পাঁচখন গাঁৱৰ পুখুৰী এটা-
অঁ'
হয়ন, সেই সেই এই দহ- টা এঘাৰটামান বজাত যাওঁ, পূৰা গৈ পেলাই সাত- তোৰ সাতুৰিবলে শিকি গৈছো তো,
বা।
হ, হ, পাইছো অলপ চলপ,
কোনে কোনে?
এই আমি আমাৰ ঘৰৰ গোটেইকেইটা যাওঁ আৰু তোৰ সেই পাঁচখন গাঁওৰ দু- দুটামান আহে।
অ'।
আৰু এই ভাইতিদা হঁতো যায়, চব। তই ক ঘৰ ঘৰৰু- ঘৰতে আছ নে?
অ' ঘৰতে জিমত।
অ', জিমত আছ।
উম, যিমানে আমাৰ ফ্লেটৰ জিম আছে যে,
অঁ'।
তাতে।
অ'। তই সেইটো জিমলৈকে যাওঁ নি?
নহয়' নহয় মই এনেই পইচা দি বেলেগ জিমলে গৈছিলো।
অঁ' অঁ'।
এতিয়া সেইটো বাদ দিলো মই,
অঁ' অঁ'।
কপাৰ জিমটো মানে কৰিলে মোৰ সেই হাতৰ বিষ হয় যে, ফ্লেটৰ জিমটো আমাৰ পইচা পাতি দিব নালাগে।
টেন আৰ চে আৰ থাকে নাই?
নাথাকে নাথাকে নিজে নিজে কৰিব লাগে, শিকি ললোয়ে আৰু এতিয়া।
অঁ' অঁ' পাৰ সেইটোতে কৰি থাকিব।
উম সেইকাৰণে নিদিয়ে হেইদে।
উম ইয়াত এইবাৰ মাছ ধেৰ ওলাইছে ঘৰৰ ফালে, হা? মাছ ধেৰ ওলাইছে মাছ।
অঁ।
সেই হাঁ।
মাছ ধৰিছ নেকি?
ধৰিছোঁ মানে তোৰ এই জালখন ফালিলে আকৌ।
কেনে
এই জালখন কোনোবাই নি পেলাই গোটেই ফালি মেলি অৱস্থা নাই এই জেঠপাহঁতৰ যে এইকণত পুলটোত যে,
অঁ'।
তাত তোৰ এনেকৈ পানী পৰে পানী আহি পেলাই পৰি ডাইৰেক্ট মাছ মানে ডাইৰেক্ট জঁপিয়াই থাকে ওপৰলৈ মানে তই এনেই ওপৰত ৰৈ থাকি চাই থাকিহে মজা লাগে।
উ অ' এক মিনিট ৰচোন এ মূমূ ক'ত গৈছ এফালে আহা। তহঁতি চাই আছ তহঁতি ধৰিছ নেকি মাছ এতিয়া তাত।
মাছ ধৰিলো এদিন দুদিন ধৰিলো।
উম'।
চুকণে মইে সেই ফটা জালখন আমি দুটাই মাৰি মাৰিয়ে মাছ আনিলোঁ।
বাহ' কি মাছ পালি?
এই কাৱৈ আছিলে পুঠি।
অঁ।
বটিয়াহে সৰু সৰু মাছ ডাঙৰ মাছ নহয়।
অঁ।
উম।
পথাৰ ৰুই সিহঁতি পথাৰত মাছ ওলোৱা নাই নেকি এইবাৰ দেউৰী পথাৰ আগফালে।
এই পথাৰ আগ খলা পথাৰখনৰ ধেৰ আকৌ হালটো বোৱাই নাই এতিয়ালৈকে মাছ আছে ধেৰ আছে। তেহালটো বোৱালেই ৰৈ আছে।
অঁ অঁ অঁ অঁ। হেতি হাল বালে মাছ ধহিব পৰা যাব ধুনীয়াকে।
অঁ, হাল বালে ইয়াত ধৰিব পৰা যাব। চালনী তালনি দি সেই হাঁ।
ভাত খালি নেকি?
ভাত নাই খোৱা খামহে আজি ইয়ে মই মামাৰ ঘৰলৈ যাম চাগে। ভাইটিয়ে মই।
আগ তহঁতি যে তিনিচুকীয়ানে ক'ত যোৱা কথা আছিলে।
যোৱা কথা আছে যাম হে তাৰিখে যাম এই এঘাৰ তাৰিখে নহ'লে বাৰ তাৰিখ।
অঁ মামা ঘত ফৰাকৈ যাবি নেকি?
অঁ এৰাতি থকা কে যাম। থাকি পেলাই কাইল আহিম উম উম তাতে। এ বাৰটাৰ পাছত যাম। পাচবেলা যাম, আগবেলা নেযাওঁ।
অঁ, ভাত-পানী খাই মেলি আজৰি হৈ আও একেবাৰে।
উম, উম। তাৰ পিছত এই তাত্ -তাত কেনেকুৱা, আজি বতৰ কেনেকুৱা?
ত ' আমাৰ ইয়াত আজি ব '--হেৰি বতৰ ডাৱৰীয়া বৰষুণ দি আছে অকণ অকণ।
অঁ ইয়াত কালি বৰষুণ দিছিলে। কালিটো যোৰা পানীটো ব্লক পুৰা। পানী, পানী পুৰা এবুকুতকু গাড়ী ডুব গৈছে।
অঁ, অঁ।
এজাক
তৰালি ক'ত সেইখিনিতে আছে নেকি?
তাইকো জিম কৰিব দিছোঁ।
সেই
উম, বহুত শকত হৈছে যে ই ট্ৰেডমিলখনত খোজকাঢ়িব দিছোঁ।
লে নাযায় নেকি ছুইমিং ক্লাছ?
এই স্কিনৰ বেমাৰটো হৈ যায় যে। সেইকৰণে দিবলে বেয়া হৈছে আক' সেইটোপা। কোন মামাহে তুমি কথা পাতিবা। এ ছোৱালীয়ে কথা পাতে হেনো তোৰ লগত।
অঁ, হেল্ল!
হেল্লো! কি কৰি আছা?
ই মই এনেই আগফালে খোজকাঢ়ি আছিলোঁ। তুমি কেতিয়া আহিবা?
হেঁ
তুমি কেতিয়া আহিবা?
নাজানোঁ। খুড়া লখিমপুৰ যাব তেতিয়া আহিম।
অঁ হয় নেকি? আমি-আমি -আমি ইয়াত মাছ ধৰি আছোঁ নহয় পুৰা।
ক'ত।
এয়াত এই আগফালে পথাৰত।
পুখুৰী- অঁ পথাৰ
অঁ
বিকাশো ধৰি আছে মানে?
হোঁম্?
বিকাশো ধৰি আছে?
বিকাশেও ধৰিছে আক'। বিকাশে ধৰা নাই বিকাশক পৰীক্ষা আছে কাইলে পৰা। সিহঁতত পৰীক্ষা আছেহে।
অঁ
তুমি কি জিম কৰি আছা নি?
অঁ।
বাঃ বঢ়িয়া। পাপা ক'ত গ'ল? অফিচলে গ'ল। হেল্ল!
হেল্ল! অঁ।
অঁ, ভিনদেউ কি অফিচলে গ'ল নেকি?
ভিন্দৌ অফিচলে যোৱা নাই ঘৰতে আছে ভিন্দৌ আহিছিলেি জিমলে ভিন্দৌ অকমান দেৰি কৰি গ'ল। ফোনে আহি থাকে যে।
অ অ অ।
ভৱিষ্যত যাব কাইলে চাগে আমি ভিন্দৌহত মহাক মাহীয়েকৰ লগত শ্বিলঙলৈ যাম নেকি
অ হয় নেকি মহাক মাহীয়েক মানে ক এই হেৰি হাঁমতি।
হাম হাৰ্মতি অ।
অ অ অ কুহিয়া থকাকে যাবি মানে?
থকাকে নহয় দিনটিয়াগে।
অ অ অ
এনেই ফুৰি মেলি ঘূৰি অহাকে আ
অ অ অ ঠিকেই তোতো তোতো এতিয়া স্কুল স্কুল স্কুল মানে এমাহটো বন্ধই থাকিব?
কা মোৰ
হা?
অ এমাহ বন্ধ পুৰা মই সেইকাৰণে এইমাহত ক্ষিণাব লাগে।
মাষ্টৰ বিলাকৰ ভাল দেই তহঁতৰ এমাহ একদম মজা বন্ধ এ
ই মাষ্টৰ বিলাক- তে এমাহ গৰমৰ বন্ধটো পালে কি হ'ব বেলেগ অফিচিয়েল বিলাকতকে কম ন মাষ্টৰ।
কি অ।
ছেকেণ্ড চেটাৰদে ফ'ৰ্ট চেটাৰদে হ'ব পাৰে ন বেলেগে আমাৰ থৰি না আছে ছেকেণ্ড চেটাৰদে ফ'ৰ্ট চেটাৰদে।
তহঁতক আৰু ছেকেণ্ড চেটাৰডে ফ'ৰ্ড চেটাৰদেও দিবলৈ হ'লে আও সেইখন
নহয় আমাক কৈছে নহয় গৰম বন্ধ কাটি ছেকেণ্ড চেটাৰডে ফৰ্থ চেটাৰডে দিয়ক সেইবুলিয়েই কৈছে। কিন্তু দিব নোৱাৰে ন কাৰণ তেতিয়া বহুত বেছি ছুটি হৈ যাব টিচাৰৰ মানে গভমেণ্ট অফিচ পৰা অকমান ছুটি হৈ যাব ন তেতিয়া।
অ হয়।
নাইনটি ত্ৰি দেছ নে নাইনটি ফৰ দেছ কিমান আমি পাওঁ ছিক্সতি দেছহে অনলি? আহ সিহঁততকে আমাৰ ছুটি বহুত কম। আমাৰ বহুত কম এক এমাহ কাৰণে চবৰে চকুত ধৰে কিন্তু বাকী গভাৰ্মেণ্ট অফিচিয়েলতকে আমাৰ বন্ধ বহুত কম।
অ বন্ধটো কমহে।
উম ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ চেটাৰডে ভাবচোন মাহত কেইদিন পালে সিহঁতি। দুটা দুদিন দুদিনকে মাহত দেখোন সিহঁতৰ কিমান বাঢ়ি গ'ল দুদিন দুদিনকে বাৰ মাহত দুই মাহ চৌব্বিশ হ'ল নে নাই
চৌব্বিশ
চৌব্বিশ দিন হৈ সিহঁতৰ তেনে কে বাঢ়িলে তাৰপৰি সিহঁতৰ ই এল হ'ল ত্ৰিশ দিন আমাৰ ই এল হ'ল বাৰ দিন
অ
সেইবিলাক মানে সিহঁতৰ বহুত বাঢ়ি যায়
অ তহঁতকো ছেকেণ্ড চেটাৰডে ফৰ্থ চেটাৰডেই লাগে নে
অ কৈছে নহয় গৰম বন্ধত বকি থকা দেখি আমাক গৰম বন্ধ উঠাই দিয়ক আমাক ছেকেণ্ড চেটাৰডে ফৰ্থ চেটাৰডে দি দিয়ক ইয়েল বঢ়াই দিয়ক একে কৰি দিয়ক কিন্তু একে নকৰেতো চৰকাৰে চৰকাৰোটো টেঙৰ
তাৰ পিছত সেই আমাৰ আকৌ ইয়াত তোৰ লখিমপুৰত এই প্ৰাইভেট স্কুলবিলাক যে যোনবিলাক গৰম বন্ধ দিয়া নাই।
অঁ
সেইবিলাকক বন্ধ দিবলৈ সেই
অৰ্ডাৰ দিছে নেকি?
অঁ
হাঁ হাঁ
সি বিকাশহতৰ গৰম বন্ধ দিয়া নাই ফলেণ্ড একাডেমীক-
ধৰান খান আগৰ পাই নিদিয়ে দেখোন
অ সেই দেই অ সেইখন বন্ধ চন্ধ দিয়া নাই যে তাৰপিছত হেৰি। এতিয়া হেৰি দিয়াৰ পাছত মানে তোৰ সিহঁতৰ পৰী- এই পোন্ধৰ তাৰিখৰ আগত মানে বন্ধ দিব লাগিব বোলে।
উম উম-
গৰম বন্ধ সেইবুলি দিছে মানে এতিয়া।
অ
উম
বন্ধটো দিবলৈ বৰ টান পায় সিহঁতে
অ হ'ল এনেতে পইচাটো নাপাব যে।
সেইটোৱে
পইচাটো মাথাটো মাৰে আক টিকে তাৰপৰা বাকী কি কয় এইটো আজিটো গৰম পুৰা।
পুৰা গৰম মানে বা মানুহ সিজিব আজি।
হি হি লোকে আমাৰ ইয়াত কিন্তু মজা
বৰষুণ দিছে যদি ভাল আৰু
উ ভালেই ভালে অ বৰষুণ
বৰষুণ দিলে বহুত ভাল হৈ থাকে। ইয়াত কালি বতৰটোতো ঠাণ্ডা ধৰি লোৱা। কালি পুৰা আজি কিন্তু তামান গৰুত
উম এদিন এদিন এক কেইদিন আগত সেইদিনা ৰ'দ এটা দিছিলে নহয় একদম সেইদিনা যে ওলাই আহিব নোৱাৰা ৰ'দ এটা
অ সেইদিনা মই এনেই চাতিয়ে নলওঁ সেইদিনাখন মই লাইট লাইফত প্ৰথমবাৰ চাতি লৈছো ভাই।
ময়ো মই মই
সিহঁতে ওলাব বিদ্যা
এ বাহিৰলৈ ওলাবলে ভয় লাগিছে বানে এনেকেতো ৰুমটো পৰা ওলাই পেলাই ৰ'দকৈ পৰিলে যে গোটেইকখন এতিয়া এটা জ্বলি যাব। তেনেকুৱা লাগে অঁ তাতে মই ময়ো সেইদিনা চাতি লৈছোঁ বয়ো ভাবিছোঁ মইতো বৰষুণ দিলেও চাতি নলওঁ।
হ হ মোৰ সেহে একেই সে মই যিমান ৰ'দ হলেও ট্ৰেনিঙলে মন টেনিছ হ'লেও নলও এই গা তিনি মিনিটতে হৈ থাকক তথাপিতো মই ছাতি সেইদিনাখন মই পৰা নাই আৰু লাইফত মানে ছতি লৈছোঁ মই। চিধাই
তাকে। ঠিকে আছে বাকী হেৰি নহয় কি বুলি কয় এইটো এ তহঁতে কোন কৌগপ
আহ।
কৌগপ সেইদিনা আহিলে গল আকৌ গৈ মানে কাইলৈ আহিব। সিহঁতে হেৰি আছে আক এন্ট্ৰেঞ্চ আছে নহয়।
কিহৰ?
এ সিহঁতৰ এণ্ট্ৰেঞ্চ নহয় ইউনিভাৰ্ছিটি এণ্ট্ৰেন্ঞ্চৰ হেল্প
অ ইনভাৰ্চিটি এণ্ট্ৰেঞ্চত হেপ্ললেকছত থাকিব লাগে।
অ হেল্থ ডেস্কত থাকিব লাগে। এনেই আও কাম বন নাই। ফোন নাম্বাৰ চোন নাম্বাৰ দুটামান ল'ব লাগে আও মানুহ। তাকে ঠিকে আছে বাৰ।
উম, হ'ব দে এতিয়া আহ। আহ ঠিক আছে দে আহ আহ হ'ব দো উ, উ।